হেল্ল' আহ। শুনিছানে? এয়া বহি আছিলো। ালে ফোন কৰি ফোন যোৱা নাই নেটৱৰ্কৰ প্ৰব্লেম।
অ এই বৰ নেটৱৰ্ক টো বেয়া অ'। উম।
কিনো হৈ হৈছে বোলো ফোনটো কৰিছো নাই দুবাৰ তিনিবাৰ মান লগাইছো। অ পুৰা গৰমে কালিতকে গৰম বেছি আজি।
বহুত কৰম আজি।
উম।
তাকে, উম। খোৱা - বোৱা কৰিলা?
উম খালো খাই বই আজৰি হৈ আকমাৰ শুলো শুই উঠিয়ে বহি আছিলো তাৰাত চাহ অকন খালো খাই পেলাই নকে ভাল নালাগে আৰু চাহ একাপ লাগে। শুবও নোৱাৰিব আকৌ যিমান গৰম হ'লেও তোমাৰ আহে চাহ অকণমান নহ'লে ন চাহ অকণো গৰম গৰম হৈ থাকিব লাগিব তাকো।
উম তেতিয়াহে কিবা ভাল লাগে।
কিনো নিচাটো দিলে আৰু।
কেহে ক'লৈকো ওলাই যাব পৰা নাই গৰমত?
ওলাই যাব পৰা নাই অ, এই গৰমত কলে নো যাবা? অ ক'ৰবালে, কিবালে মাতিলেও যাবলে নাই মোৰ সঁচাকে। কাইলে বিয়া এখনো আছে এতিয়া কি কম জানো? মানু গৰমত কাপোৰযোৰ পিন্ধি ওলাই যাব লাগে মন নেযায়।
আমাৰ ইয়াৰ আজি ৰাতি বাৰ্থডে এটা আছে।
ৰাতি পাতিছে যে। গৰমৰ কাৰণে
গ গৰমৰ কাৰণেও পাতিছ, গৰমৰ কাৰণেও পাতিছে মানুহৰ ব্যস্ততাৰ কাৰণেও পাতিছে, আজিকালি মানুহৰ দিনত সময় নাই নহয়।
নাই নাই, ঘৰৰ মানুহকেইটাই সময় নাই। ভালে কৰিছে আৰু গোটেইবোৰ গোট খাই মেলি ৰাতিয়ে। অফিচ - চফিচ যোৱা, কিবা থকা।
তাকেহে।
আজিকালি নে জন্মদিনবোৰ তাৰ মানে আগকতেবোৰ নাম - চাম নাপাতেই নহয়।
আগতে দিনত নাম পাতে, পায়স পাতে, পায়স খুৱাই প্ৰসাদ
যি খোৱাই এই আজিকালি জন্মদিনত তোমাৰ আকৌ সেইবোৰ খুৱাব
আগতে খুৱাব চুজি, পায়স
বিশেষ বেছিভাগ বুত মাহ।
বুত মাহ হা।
বুত মাহ চাহ স্কুলত দি দিব আচো
স্কুলত দি দিবও আজৰি মৰম এটা দি দিব আজৰি
লগৰকেইটাৰে মদন এটা এটা লৈ গ'লেই হ'ল আৰু
ল হলে হলা আজিকালি সেইটো নাই আজিকালি তোমাৰ ৰাতি একদম বাৰটা বজাত কেক কেক কাটিব লাগিব মাংস খুৱাব লাগিব
মাংস বুলি ধেৰ আই াইম বা তুলনিী বিয়াখন চিনাই হৈ যায়
হৈ যায় অ
মানুহে কয়
আগতে মানে কি হয় আগতে মানে কি হয় হেৰি এইটো কি কয় অ নাম নামটো মানে কি হয় আমাৰ ভগৱানৰ পাৰ্থনাটো আগত হয় বাৰ্থডে হওক কিবা এটা হওক বুলি ক'লে বাৰ্থডে হওক বুলি কলে আমাৰ গোসাই ঘৰত চাকি গছ আগতীয়াকে দি
ৰাতি হ'লে বা জন্মদিন বুলি ক'লে সদায় নাম এষা গুৱাব লাগে প্ৰতি বছৰে নাম খা গোৱাবলৈ গোৱাবলৈ নহ'লেও মানে কি অকমান ভগৱানৰ ও তাৰিছত সেই এটা কৰিব লাগে আৰু
উম আজিকালিতো এনেইতো মানুহৰ তোমাৰ ধৰা প্ৰাৰ্থনা গাবলৈ সময়ে নাই
অ মানে ডাঙৰকে পাতিব নোৱাৰিলেও বাা পাতিলেও এই ভগৱানৰ ওচৰত অকনমান মানে পায় শকন বনাই দিব লাগে বোলে বেলেগ নোখোৱালেও একো নাই অকল পায়স অকনমান দিলে হেনো ভাল হেনো মোৰ মানে গোসাই এজনে কৈছিলে আজিকালি মানে
অ ভাল মানে সেইটো ভালেই আৰু আগৰ পৰম্পৰাতটো সেইটো আৰু ধৰা আগতে আমাৰ বিলাকৰ জন্মদিনৰ কি হয় আমি চোন কেক কাটি নোপালোৱেই
আমাৰ জন্মদিন ব আমাৰ পাতিছে আৰু জন্মদিন কিন্তু সেই তেনেকে কেক কাটি নহয় আৰু এ নহ কিছুমান ৰিষ্ট থাকে যে জন্মদিনবোৰ এনেকে নাম চাম গোৱাবলৈ দিয়া আৰুও
উম
আৰু তেতিয়া কোনেও যহেতটো নকৰে শিকক লৈ পেলাই এতিয়া আকৌ তোমাৰ একেবাৰে
এতিয়া মানে কিবা কম্পিটিশনৰ নিচিনা এতিয়া তোমাৰ মানে কিবা প্ৰতিযোগিতাৰ নিচিনা হৈ গ'ল তোমাৰ ধ ইঘৰত সিঘৰত মানে কেক টো নাকাটিলে যেন বাৰ্থডে টো আধৰুৱা
আৰু মানে খাবলৈ যোৱা কিনিও কেক আছে নাই মানে এনেকে সৰু ল'ৰা ছোৱালীবোৰ বুজি নাো
সৰু ল'ৰা ছোৱালী বুজি নাপায় যে অ উম সিহতক এতিয়া কেক কাটিব বুলি কৈ দিয়ে মাক হঁতে বা তে দেখেও মোবাইলত কেকটোহে লাগিব মানে কেক নহলেও তোমাৰ মাথা বেয়া কৰি দিব ঘৰৰ মানুহৰ অৱস্থা বেয়া কৰি দিব
আৰু মানে এতিয়া স মোবাইল ৰত দেখি দেখি সৰু চিম্পুল কেকটো হ'লেও নহ'ব মানে
নহ'ব
মই বোৰ আহিলে আহ
উম
এতিয়া যাবা নেকি সিহঁত হলে
তাকে এটি চাওচোন
আকৌ বাৰ্থডে বুলি ক'লে আকৌ
গিফ্ট এটা কথা উম সেইটো এটা খৰচ আশাও কৰে ল'ৰা ছোৱালী বিলাকে সৰু সৰু বিলাকে
উম আৰু এনেকুৱা হয় অকমান মানে যিঘৰত থকা মানুহ সেই ঘৰলে আকৌ অকমান ভাল কিবা এটা দিব হলে হেৰি হয় কিন্তুি ঘে মানে ইমান নথকা আৰু সেইবোৰলে আকৌ ভালতো হেৰি নহয় পিছ মানুহে চাবাচোন এ সহতক বু ধন মানে ভাল কিবাটাতি এ লগৰ ইমান একো নাই সিক যে কিবা এটা দিলেই হ'ল তেনেকুৱা ম
এইেইবোৰে মানে বাৰ্থডে হেৰিটো চিষ্টেমটো বেলেগ হৈ গ'ল আজিকালি
উম
আজিকালি নাম নাগায় ডাইৰেক্ট তোমাৰ ৰেষ্টুৰেণ্টহে যাব আৱ কি প্ৰায় প্ৰায় তেনেকুৱাই কৰে না ধনী মানুহ বিলাকে ঘৰত ইমান হেৰি বেয়া পায় ঘৰত ইমান এইবোৰ কৰি মেলি কাৰণ সিহঁতৰ সময় নাই কাম উলিয়াব কাম কোনে কৰিব তাতকে ৰেষ্টুৰেণ্টত গৈ কেক এটা কাটি কিবা এটা খুৱাই দিলে হৈ যায়
উম নাম খা নাগালেও মানে গাব নোৱাৰিলো কিবা মন্দিৰ-চন্দিৰ শৰাই চৰাই বা এনেকে কিবা এটা দিব লাগে আহ
সেইবিলাক মানে আজিকালি মানুহ সেইবাক সময় নাই ভগৱান
উ আৰু সেইবোৰ কথা তুমি যদি কোৱা তোমাক কিবা আপুৰণি বুলি ভাবেিম এ গাঁৱ দিয় আহি বুলি ভাবিব
আজিকালি নিজৰ মনৰ ইচ্ছামতে চব পান
যোনে যেনেকে চলে চলি থাকক মাতিছে যাব লাগে আও
উম সেইটোৱে নিজ ইচ্ছাৰতহে কথা
উম
আৰু নকয়ও আজিকালি মানুহে কাকো একো নকয় জ মানে এইবোৰ শুনিবলে নোৱাৰি তো কিবা এটা কৰি দিব দৰকাৰও নাই পইচা আছে পাতিছে আৰু আমাৰ বিলাকৰ পইচা নাই বুলি চবৰে নাই হয় তাৰ লগতহে কথাও পইচা থাকিলে তুমি এতিয়া মানে বেয়াটোও ভাল ভালতোও বেয়া,
সময় অসুবিধা আগতে সময় নহয় নহয় এতিয়া আগৰ আগৰ মেকী মানুহ ওলাই নাযাব, গৈ নাপায় দেখোন ঘৰৰ পৰা ঘৰ কামৰ পৰা চাকৰি বাকৰি নো আগতে কোনে কৰিছিলে,, প্ৰায় কমেই মানে, কিন্তু গাঁও খনৰ গাঁৱৰ মানুহৰ কথা কৈছো মানে এনেকে চাকৰি তাকৰি কৰিবলৈ ওলাই যোৱা খুব কম আছিলে মানে এতিয়াতো প্ৰত্যক্ষ মানে কিবা এটা হ'লেও কৰে প্ৰাইভেটতে হলেও হ'লেও কিবা এটা হ'লেও
কৰে অ
সেইটো ফালৰ পৰা ভালেইও হৈছে আগবাঢ়ি গৈছে মাইকী মানুহ হ'লেও তো আগাঢ়ি গৈছে
কিছুমান ক্ষেত্ৰত ভালো বাও দেই।
উম সময়ৰ সুবিধাৰ কথা আছে এতিয়া ৰাতি সকলো চববোৰ গোট খাব।
উম এতিয়া কিছুমান ধৰা। এতিয়া দিনত পাতিবলে কিছুমান ধৰা এতিয়া স্কুল স্কুল বিলাকো প্ৰাইভেট বিলাক এতিয়া ধৰা বন্ধ দিব হোৱাই নাই। আজিকালি আকৌ নতুন নিয়ম প্ৰাইভেট স্কুল বিলাকত গৰম বন্ধ বুলিও দোষ দিন ক্লাছ কৰিহে বন্ধ দিব উম। অে ন দে এ আছে এনেই বাহিৰতে বহি ইমান গৰম বতাহ মঙি আছে বাহিৰত।
অ অলপ অলপ দিব টান
আমাৰ মই পাছফালা চোতালত বহি আছোঁ আগফালেও মানুহ আছে আলহী আছে। আলহী মানে ঘৰৰ ওচৰৰে আৰু, চবেই কথা পাতি আছে। তাৰছত সেই ফুন পাঁচ ফালে মই বহি আহো কিতাপ এখন চাই চাই এনে বহি আছিলোঁ তাছত বোলোঁ না ফোন এটাকে কওং
হয়
আজিকালি এনেকুৱা হয়য়ে তাই ফোন কৰা নাই মইনো কেলে কৰিম বুলিও মনলে আহে। এ এতিয়া হ'লেও বোলো কও কিনো আৰু মই কৰিলেও তুমি কৰিবা হয় নাই?
সেইবোৰ যে মানে কিছুমান আমাৰ বিলাকৰ নেমিলে মানে কিছুমানেতো একেবাৰে নকৰে ধৰা আমিতো কইয়ে থাকো মাজে মাজে।
কৰোঁ জীয়াই থকা কেইদিন ভালকে থাকিব লাগে আও কথা চথা পাতি ফোন চোন কৰি। মিলাপীতিকে থাকিব লাগে আও জেদ ধৰিনো কি হব।
উম
তাকে সেইটোৱে আৰু সেইবোৰে বাৰ্থডে চাদডে কথাব এতিয়া বাৰ্থডে বুলি কওঁতে ওলালে কথা ধেই কথা
কথা অ ফোন কৰিলে তোমাৰ কথা অন্ত নাই
উম
হলও সেইকণ সময়কে হ'লও কথা পাতিলেও মানে কিবা এটা ভাল লাগে ৰে ফোন চোন এটা কৰি থাকে বুলি।
উম আজিকালি ৱেষ্টাৰ্ণ ইষ্টাইল আহি গ'ল তোমাৰ।
গোটেইবোৱে হ'ল
উম উম বাৰ্ড ডে বাৰ্থডে তোমা এতিয়া এতিয়াতো আজিতো কেনেকে যে গাঁৱৰ মানুহৰতো বোৰ অকণমান হেৰি থাকে আৰু।
উম,
বেলেগৰ ইমান হেৰি নাথাকে।
হ'লেও ভাত চাত চলিব আৰু।
চলিব আৰু কিছুমান ধৰা ষ্টেণ্ডাৰ্ড ত মেইনটেইন কৰিব বিচাৰে ন আজ মানহে বেছিকে। এ আমাৰ আগতে চুজি অকণ দি থৈ থৈ দিয়ে। চুজি দিব তোমাৰ পায়স দিব।
পাল মাৰি পাল মাৰি পাতিলে তাকে বুটমাহ খোৱা হব। মেৰিগল বিস্কুট চা।
উম এইয়া আমাৰ বাৰ্ডে।
বাৰ্ডে
আৰু বিশেষকে আগতে যে খেল ধেমালিবোৰ মাটিয়ে বনাই বনাই খেলো। কেক কাটি ভাল লাগে কিবা এটা।
বোকা চোকা হেৰি কৰি পেলাই এডাল দি পেলাই কি কম।
উম,
মনতহে পৰে আকৌ